হেল্ল'
হেল্ল' নমস্কাৰ
নমস্কাৰ
অ নমস্কাৰ অহ কত আছা এতিয়া অ খবৰ ভালেই তোমাৰ
দিয়ক খবৰ ভালেই আৰু মোৰো বেমাৰ মাজেৰে চলি আছো আৰু
আজি কলেজত গৈছিলা নে নাই
হয় হয় গৈছিলোঁ আজি মোৰ কলেজত আপোনাৰ পৰীক্ষা আছিলে
অ আজি কি পৰীক্ষা আছিলে
আজি মোৰ আপোনাৰ বুৰঞ্জী বিষয়ৰ পৰীক্ষা আছিলে
বুৰঞ্জী পৰীক্ষা হৈ গ'ল
হয় পৰীক্ষা মোৰ শেষ
অ এইটো লাষ্ট পৰীক্ষা আছিলে ন
হয়
আকৌ কেতিয়া পৰীক্ষা হব আগৰ কেতিয়া পৰীক্ষা হব অ আমাৰ ঘৰৰ সকলোৱে ভাল
অ কি কৰি আছে এতিয়া
এতিয়া মই শুই আছো কিন্তু বাগৰি আছো আৰু আৰাম কৰি আছো
হয় আপোনালোকৰ খেতি বাতি কেনেকুৱা চলিছে
খেতি আমাৰ এইটো চাইডৰ মানুহখিনি আমি প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি খেতি কৰোঁ এইবাৰ বৰষুণ কম পথাৰ পথাৰত পানী নাই দ মাটিৰ খেতি খেতি কঠীয়াবিলাক ডাঙৰ হৈ হৈ গৈ আছে এতিয়া পথাৰত যেতিয়া পানী নাই জলসিঞ্চনৰ ব্যৱস্থা কথা নাই গতিকে তাকে চিন্তা কৰি আছোঁ কি কৰিব পৰা যায় কঙৰ উম
এবাৰ মানে আপোনাৰ খেতি কি জৈৱিক সাৰে কৰিছেনে ৰাসায়নিক সাৰ
এইবাৰ জৈৱিক পদ্ধতি মই খেতি কৰি আছো জৈৱিক পদ্ধতি এই আমাৰ ঘৰৰ আমাৰ ওচৰৰ গাঁৱৰ ল'ৰা এটাই বাৰ্মিছ কম্প মানে কেঁচু সাৰ মানে এটা প্ৰডাকচন কিবা এটা ফাৰ্ম এখন বনাইছে
হয়
কেজি বিশছ টকাকৈ বেচে তাৰ পৰাই মই সাৰ বিলাক আনিছো ক্ৰয় কৰি আনিছো কঠীয়া কঠীয়া পাৰোতে তাতে সাৰ দিলোঁ বাৰ্মিছ কম্প'ৰ কম্পচ এই জৈৱিক সাৰৰ এইটো কিছু কিছু সাৰ
হয়
এতিয়া কঠিয়া বিলাক ডাঙৰ হৈ গ'ল এতিয়া পথাৰত যেন পানী নাই এ জলসিঞ্চনৰ ব্যৱস্থাও নাই
অ হয় এইটো আচলতে এটা চৰকাৰেতো জল জলসঞ্চনৰ বাবে এটা গুৰুত্বপূৰ্ণ বিষয় বুলি ভাবিব লাগে
পানীতো আপোনাৰ খেতিয়কৰ বাবেতো পানী বন্ধু হয়
অন্যান্য জেগাত ধলক অ' অন্যান্য অন্যান্য অঞ্চলত জলসিঞ্চনৰ ব্যয়ৱস্থা আছে আমাৰ ইয়াত ব্যৱস্থা নাই দিব চাগে অহা বছৰ এতিয়া উজনি অসমত বৰষুণ বেছি হৈছে আৰু বানপানীও হৈছে যেনে ধেমাজি লখিমপুৰ ৰে'লত দলং পৰ্যন্ত ভাঙি গৈছে মানুহৰ ৰাস মানুহৰ মানে যাতায়তৰ ব্যৱস্থা একেবাৰে বেয়া হৈছে মানুহবিলাকে পথাৰত যাব কাৰণে একদম মানে পূৰা বান পানী হৈছে আমাৰ ইয়াত এতিয়া বৰষুণেইই নাই পথাৰত পথাৰত পানী নাই মানুহবিলাকৰ কঠিয়াবিলাক কঠিয়াবিলাক। এতিয়া ডাঙৰ হৈ গ'লগৈ এতিয়া এতিয়া পথত পানী হ'লেহে তাত। টকা দিব পৰা যাব খেতি কৰিব পৰা যাব তাকে চিন্তা চৰ্চা কৰি আছোঁ
হয় আপোনালোকৰ সেইফালে আপোনালোকৰ সেইফালে বানৰ প্ৰভাৱ। পৰিছে নেকি
আমাৰ ইয়াত বৰষুণ নাই ইনে কলং কপিলি কিন্তু পানী আছে সেই চব উজনিৰ ফালৰ পৰা আহি গৈছে তাৰ মানে উজনিত বৰষুণ বেছিকৈ দিছে অৰুণাচলত বৰষুণ বেছিকৈ দিছে
হয় অৰুণাচলতো আপোনাৰ এখন দলংট একে বেয়াকৈ ভাঙিল।
অ' ৰেলৰ দলং এখন শুনিছো নিউজত পাইছো বাতৰিত পাইছো ৰেলৰ দলংখন
তাৰ পিছত এজন মানুহৰ ঘৰতো আপোনাৰ পকা ঘৰ একদম উটুৱাই লৈ গৈছে।
অ'
তাৰপিছত লেট্ৰিন মানে শৌচালয় এনেকৈ উতোৱ লৈ গৈছে আমাৰ অসমত এনেকুৱা সুবিধা আপোনাৰ প্ৰতি বছৰে সন্মুখীন হ'ব লগা হয়।
অহ ইয়াৰ বাবে ইয়াৰ বাবে এই মানুহ বিলাকে মানে মানে আমাৰ ইয়াতে অসমত আগতকৈ বেছি বৰষুণৰ প্ৰভাৱটো বেছি হৈছে মানে উজনি চাইডে হৈছে পাহাৰৰ ছাইডে বৰষুণ পৰে এতিয়া য'ত বৰষুণ লাগে তাত বৰষুণ নপৰে। আৰু য'ত নালাগে তাত বৰষুণ পৰে এতিয়া আমাৰ ইয়াতে খেতি পথাৰ বা যদি পানী নহয় তেতিয়াহ'লে সেই খেতিয়ক কৃষকসকল বোৰ চিন্তাত পৰিব
হয় -হয় কৃষকসকললেতো বহুত ডাঙৰ এটা অসুবিধা হৈ যাব দিয়ক এনে কিছুমান আকৌ কিছুমান ঠাইতে আকৌ আপোনাৰ বানৰ পানীৰ কাৰণে আকৌ খেতি বাতি নষ্ট হৈছে এতিয়া আকৌ কিছুমান ঠাইত পানীৰ অভাৱত খেতি-বাতি নষ্ট হৈছে মানে এইবিলাক আপোনাৰ প্ৰকৃতিৰ একো একোটা একোটা নিয়ম
বুজিছে পৰিৱেশৰ পৰিৱেশৰ সাপেক্ষে মানে
উম।
আপোনালোকৰ এইটো মানে এইটো যিটো জলবায়ুটো সলনি হৈ থাকে
উম
সেইবাবে আপোনাৰ এনেকুৱা সন্মুখীন হব লগা হয় আৰু এনেকুৱা বিপদৰ তেওঁ বৰষুণো দিব বাৰু চিন্তা কৰো নকৰিব।
এতিয়া যদি বৰষুণ নহয় মোৰ কথা এটা
কষ্টৰ ফলটো সদায় মিঠায়ে।
বৰষুণ নহয় তেতিয়াহ'লে মই ব্যক্তিগতভাৱে চেলু পাম চেলু পাম এটা পথাৰত বহায় লম বহাই পেলে অলপ কষ্ট হ'ব, এইকেইদিনৰ ভিতৰত মই চাই লাই সপ্তাহ ভিতৰত যদি বৰষুণ নাহে তেতিয়াহ'লে মই পথাৰত এটা মই নিজাববীয়া খৰচত এটা চেলু পাম্প বহাম। আৰু মোৰ চেলু পাম্পৰ পানীয়ে ময়ো কৰিম আৰু মোৰ আশে পাশে থকা যিমান বিলাক খেতিয়ক আছে তেওঁলোককো মই পানীৰ সুবিধা দিম।
অতি সুন্দৰ অতি সুন্দৰ ভাল পদক্ষেপ।
এইেটো বৰ সুন্দৰ পদক্ষেপ নহয় জানো।
হয়-হয়, অতি সুন্দৰ অতি সুন্দৰ।
সেয়া খেতিয়কসকলো উপকৃত হ'ব মোৰ কাৰণে।
হয়, হয়-হয়।
গতিকে আমি এতিয়া প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি খেতিৰ কাম কৰিব নোৱাৰো।
নিশ্চয় নিশ্চয়।
এয়া কঠিয় বিলাক ডাঙৰ দীঘল হৈ মানে বহুত ডাঙৰ ডাঙৰ হৈ গ'ল দীঘল হৈ গ'লগৈ। দ মাটি কঠীয়া বহুত লম্বা লম্বা হৈ গল পানী নাই পথাৰত। অৰ্থাৎ এটোপাও পানী নাই।
আমাৰ আকৌ হয় আমাৰ আকৌ এইফালে আমাৰতো পাহাৰ-ভৈয়াম থকা অঞ্চল নহয় জানো?
অ।
আমাৰ এইফালে হয় আমাৰ এইফালে আকৌ বৰষুণ দি আছে পুৰা কালি পৰা। এতিয়া বাৰু বৰষুণটো অলপ কমিছে যিটো মানে হয়-হয় যিটো গৰাখহনীয়া ধৰিছে আমাৰ মানে ৰাস্তাত এতিয়া ঘাট বন্ধ হৈ গৈছে।
অ' গৰা খহনীয়া সেইপিনে বেছিকে হৈ আছে নহয়?
অ', অ' হয়-হয় এই আমাৰ মানে গছ গছনি কটাৰ বাবে হয়।
অ' গছ গছনি কটা থকাৰ কাৰণে হৈ আছে এইবিলাক।
হয়, হয় আমি বাৰু ৰাস্তাটো মুকলি কৰি দিলো এই অলপ আগত মুকলি হ'ল। এতিয়া ঘৰতে অলপ বহিছো এ আমাৰ গাঁৱৰ অলপমান যুৱক যুৱতীসকলে আমি সকলোৱ মিলি জুলিয়ে ৰাস্তাটো মুকলি কৰিলোঁ বাৰু।
কিহৰ ৰাস্তা?
এ হয় গৰাখহনীয়া ৰাস্তাটো হয় গৰা খহিলে যে ৰাস্তা তাটোত একদম একদম পাহাৰ মানে মাটি চাটি পৰি আছে যে।
অ'।
সেই ৰাস্তাটো আপোনাৰ মুকলি কৰি দিলো আৰু।
এইটো সুন্দৰ পদক্ষেপ। এ ভাল কথা ৰাস্তাতে মুকলি কৰি দিয়াৰ কাৰণে অনন্যান গাড়ী-গাড়ী মানে বিলাকৰ সুবিধা হৈছে অহা যোৱা।
হয়, হয়, হয়, এতিয়াতো আমি চৰকাৰৰ এতিয়াটো আমি ইহতৰ কাৰণ ৰখি থাকিব নোৱাৰো দিয়ক।
অ' চব কথাই যেন চব সকলো কাৰ্যসূচী যে আমি চৰকাৰৰ ফালে মুখ
হয় ভিকতি, হয়-হয় কথা নহয় কথা নহয় হয়। আপোনালোকৰ এইবাৰ আম লাগিছে নাই?
হা
চনে নাই?
আমাৰ আম লাগিছে এইফালে। মই বোলে আম লাগিছে তাত মানে বান্দৰ পদৱ বেছি নহয়।
হয় হয় এইফে বান্দৰ বেছি
অ বান্দৰে আম নাখাবলৈ বা অন্যান্য খেতি পথাৰ নষ্ট নকৰিবলৈ এই বিশেষকৈ বান্দৱ বিলাকে ইয় শাক পাচলি খেতিত আহি পেল খেতিয়কো নষ্ট কৰে মই এটা টিপ দিব পাৰো মানে কৃটিপ এটা শিকাই দিব পাৰো এই গেলা পইচা কিবা মৰা য খৰ যেনে বেঙে হওঁক বা কিবা মুৰ্গী চৰ্গীয়ে হওক যিটো গেলি গৈছে সেইটো যদি কিবা চোঙাৰ ভিতৰত সোমাই পেলাই যদি গছত লটকাই লটকাই থৈ দিয়া হয় এই বান্দৰ বিলাকে মানে সেইবিলাক মানে দুগোন্ধ যেতিয়া নাকত লাগে বান্দৰ নে সেইদিনাখন মই কৃষি বিভাগৰ এজন বিষয়াই মোক ক'লে কথাটো
হয়
এ আপোনালোকৰ তাত যদি বান্দৰ আছে কিবা বেংক জাতীয় হওক বা কিবা মুৰ্গী চৰ্গী বা হহ গেলা পচা ঠুঙাৰ ভিতৰত ঠুঙা ভ ভিতৰত সোমোৱাই লটকাই ৰাখিব লটকাই ৰাখিলে কি কৰিব বান্দৰ আহিলে বান্দৰবিলাক কেলে গোন্ধাব যেন মান্ধৰ নাহে আৰু অ এইটো মুখে
মই কালিলৈকে মই কালিলৈকে গাও অলপমান ৰাইজ তজমেল পাতি পেলাই আমি আলোচনা কৰি এই কথাটো লৈ পেলাই আমি কামটো কৰোঁ আপুনি বহুত সুন্দৰ কথা এটা মোক জনালে দিয়ক
কি কৰিব এইটো কি কৰে গাও খিনিক সজাগতা সভা এখন দি দিয়ক
হয় হয়
সজাগতা সভাত মানুহখিনিক মাতি পেলাই সিমানান্ত উপদ্ৰৱৰ বিষয়ে কওক আৰু এই ব্যবৱস্থা যদি লয় তেতিয়াাহ'লে আপোনালোকৰ সেইফালে ই শাক চব্জি বা কিবা পাচলি যে বান্দৰ যে নষ্ট কৰে আম চাম কঠাল চঠাল এইবিলাকে নষ্ট কৰেহি। বা অন্যান্য ফল ফোন
হয় হয় আপোনাৰ আপোনাৰ বটৰ বিষটো ভাল পাইছেনে নাই
মোৰ দাঁতৰ বিষটো এতিয়া মই অলপ ভাল পাইছো অলপ চিকিৎসা কৰিলো আৰু এটা তাত ফুৰিলে
হয়
তে এ তাত গুৰি দাঁত এটা অকমান লৰিছিলে মই ড্টৰক দেখালো ডট মোক ঔষধ পাতি দিলে এতিয়া অকণমান লৰা হয় কিন্তু বিষু আছিল এতিয়া অৱশ্যে মই ভালেই পালো।
হয় হয়
খোৱা বোৱা হল নে